অ ঘৰতে আছো ক তই ক'ত আছ?
এ ঘৰতে এনেই কিনো কৰিবি।
হয় হয় হয়।
আজি মানে আকৌ কৰবাত ফুৰিবলৈ গৈছিলি এ খোৱা বোৱা কৰিলো কৰিলো।
হয় হয় আজি আমি লগৰ মানে ঘৰৰ ওচৰৰে দাদা ভাইটি কেইটাৰ লগতে মানে বনভোজা এনেকে। খাবলৈ গলো ওচৰৰ মানে দৌৰপাং আমাৰ পাহাৰ চিনি পাওৱে তই।
হয় শুনা পাইছ নাই?
হা
শুনা পাইছেনে?
অ পাইছো পাইছো এই কি বুলি কয়, কি বুলি কয়। আমাৰ জনতা বিধান নামটো কি আছিলে তই এনে কিহত গলি?
হেয়াত বাহন মানে দুচকীয়া বাহনতে গ'লো এনেকে আহ পাঁচ জন গৈছিলো। এনেকে আমি এইকেইটা।
অ মই আকৌ হাত বাকীত গৈছিলো বুলিহে।
হয় হয় তাকে তেনেকে মানে অকনমান গ'লো গৈ পেলাই নদীতে অলপ পানীত ধেমালিটো মোলা কৰি। যিহেতু অ জানোৱে অলপ মানে কৰ্মস্ত ব্যস্ততাৰ মাজত মানে অলপ সময়। বুজাবলে মানে টান হয়।
উম।
উম হম বাকি ঘৰতে আছ।
উ ঘৰ আছো ঘৰত আছো তাৰপিছত আজি আবেলি ওলাই আহিম নে কি কালি দৌৰিবলে নাহিলি তই
হয় হয় আজি যাম যাম যাম কালি মানে কালি গৈছিলো কালি মানে তোকহে দেখা। নহ'লে
আহ মই কালি নক'লো বাৰু
হয় মানে এদিন এৰি দিলে হয় এদিন এৰি দিলে মানে বহুত দিগদাৰ হয়। কিয়নো পিছদিনাখন গা মূৰ বিলিলাক অলপ বেছিকে বিষায় আৰু মানে আজি অলপ দিনতে মানে মই এনেক অলপ ফূৰ্তি কৰিলোঁ যিহেতু বনভোজ গৈছিলো, সেইকাৰণে অকমান মানে ৰ'দত মানে অলপ ঘুৰি ফুাৰ কাৰণে মানে মাথাটো অলপ মোৰ বি বিষাই আছে এতিয়া অলপ।
অ সেই এইটো ৰ'দত ঘুই পেলাই মাথাটো বিখাবয়ে। তাৰপিছত কালি কি হ'ল হেই আমাৰ ভোলাত তাজে এই তা আমাৰ ভোলাদা যে ভোলাদা।
অ হয় হয় ক
কালি ৰাতি গৈ পিনে ইনিতক্ষে হেৰি ডিচিছন লৈ গ গৌতম হে আহিলে, হি নাহিলে নহয় দৌৰিবলৈ ৰাতি সেইয়া।
অ অ ই ই পাল মাৰিবলৈ লৈছে ই পাল মাৰিবলৈ লৈছে, মই ইয়াক মানে মই ইয়াক সদায় কওঁ বোলো বৈ ওলাও ওলাও ই মানে পাল মাৰিবলৈ মই কথাটো বুজি নাপাওঁ কেলে
ইমান পাল মৰা কথা ভাল নহয় মানে কি হয় ধৰক লগতে মানে আমি দুটা চাকৰি টো পাই গলো, সি নেপালে বেয়া লাগে ন শুনিছে নে মোক